অ অ খালা
ভাত খালো ৰবা
অ অ এই অ মই খালোঁ আজি তোমাৰ লগত এটা বিষয়ৰ ওপৰত অকমান আলোচনা কৰিম ভাবিছোঁ
কি বিষয় বা
হয়তো মানে খুবেই গুৰুত্বপূৰ্ণ বিষয় মানে আমি আজিকালি মানুহবোৰ মানে ইমান মানে বেমাৰী হৈ গৈছো গতিকে আমি স্বাস্থ্যৰ ওপৰত মানে যত্ন লোৱাতো কিমান প্ৰয়োজন বা দৰকাৰী সেই তাৰ বিষয়ে অকমান আলোচনা কৰিম তুমি কি ভাবা আমি আজিকালিৰ মানুহ বিলাকে স্বাস্থ্যৰ যত্ন লোৱাটো কিমান মানে প্ৰয়োজন তোমাৰ মতে?
স্বাস্থৰ প্ৰয়োজন লোৱাটো বহুত দৰকাৰ হয় মানে এতিয়া দেখোন মানুহ বিলাকৰ বহু বিভিন্ন ধৰণৰ বেব বেমাৰ হ'ব ধৰিছে সৰু হওক ডাঙৰ হওক আৰু সৰু বিলাকৰটো কিছুমান বেমাৰ দেখিলে মানে আচৰিত তোমাৰ ইমান কম বয়সত তোমাৰ হাই হাই ব্লাড প্ৰেছাৰ, তোমাৰ চুগাৰ তাৰে পিছত তোমাৰ এইবিলাক বেমাৰ কিছুমান বেমাৰ দেখা দিয়ে এনেও কম বয়সিয়াল ল'ৰাবিলাকৰ স্বাস্থৰ যত্ন ল'ব লাগে মানে যত্নত স্বাস্থ্যৰ যত্ন ল'ব লাগে মানে তোমাৰ এতিয়াতো চব আৰাম হৈ গৈছে মানে এক্সাৰচাইজ কৰিব লাগে অলপ চবেই তেতিয়াই ভাল হয় আৰু খোৱা লোৱাটো চাই কি কি খাব লাগে চাইকিনও খাব লাগে মানে আৰ ভাল ভাল বস্তু খাব লাগে তোমাৰ এই
বজাৰত ভেজাল খাদ্য পায় হয়নে
হয় হয়
মানে সকলো তুমি শাক-পাচলিয়ে কিনা বা ফল-মুলে কিনিব যোৱা তুমি মানে সকলতে তোমাৰ হয় একেবাৰে পিয়ৰটো একো নোপোৱা মানে এ চবফালে তুমি গাখীৰে কিনা গাখীৰতো তোমাৰ ভেজাল আহ কিছিমানে সৰু ল'ৰা-ছোৱালীয়ে গাখীৰ খাই ফল-মূল খায় তাতো তোমাৰ মানে বিভিন্ন ধৰণৰ কিবা কিবি মিহলাই মানে বেচে কি কবা এই ক্ষেত্ৰ
হয় সেইটোৱে তোমাৰ চব বস্তুতে তোমাৰ ভেজাল এতিয়া তোমাৰ চব্জিৰ প্ৰায়হক শাক-পাচলি তোমাৰ তোমাৰ যে মানে তোমাৰ মাছৰ জ তাৰেপিছত তোমাৰ চবতে ভেজাল। তোমাৰ- নাইয়ে তোমাৰ চব ভেজাল জাতীয় বস্তুৱে মানে। তোমাৰ ভাল বস্তু দি, ভাল বস্তু- নিদিয়ে দেখোন। এতিয়া চব তাৰমানে তোমাৰ নাপ- ভাল বস্তু তুমি তেনেকুৱা।
উম।
তোমাৰ আৰু কিছুমান বস্তু স্বাস্থ্যৰ কাৰণে যত্ন ল'বা লাগে। ল'ব লাগিলে তোমাৰ-
উম।
আমি কিছুমান হেৰিও কৰি আছো। এতিয়া গেছত- খানা পিনা বনাওঁ, গেছতো কিন্তু ভাল নহয়। তোমাৰ, আমি- ষ্টীলৰ হেৰিবিলাক তোমাৰ- ষ্টীলৰ কুকাৰ -চুকাৰত এইবিলাক কুকাৰত ভাত বনাওঁ, কুকাৰ বিলাকতো ভাত বনাওঁ।
উম।
অঁ, আগতে বনাইছিল ডেক্সি হওঁক সেইবিলাকত।
হয়, অঁ ডেক্সিত মানে পানীটো পেলাই দিছিল চাউলৰ- ফেনটো।
হয়, এতিয়াতো কুকাৰত ফেনটো পেলাই দিছিল। এতিয়াটো হুচেইল কুকাৰ হ'ল।
উম, উম।
এই তোমাৰ এইবিলাক ষ্টীল ষ্টীলৰ বস্তু বিলাক ভাল নহয়, মই পাইছিলো মাজতে। তোমাৰ ষ্টিলৰ হেৰিবিলাক ভাল নহয়, ব্যৱহাৰ কৰিব নালাগে ষ্টীলৰ। একদম বেয়া মানে - স্বাস্থ্য হয় তেনেকুৱা আৰু।
ঠিক কথা কৈছা, বোলে আমি আজিকালি খোৱাৰ ওপৰত- মানে চাই- চিতি খাব লাগে সদায়, খোৱা লোৱাত মানে গুৰুত্ব দিব লাগে। তাৰ ফলতে মানে বহুত- খিনি বেমাৰ হয়। তুমি এতিয়া ক'লা বাচন- বৰ্তনৰ কথা ক'লা, এই বাচন বৰ্তনৰ পৰা যদি- টো মানে বহুত ডাঙৰ হয় কি হয়? যেনেকে- আমি প্লাষ্টিকৰ বটলত পানী খাব নালাগে বুলি কয়, হয় নে?
নালাগে, নালাগে। মানে প্লাষ্টিকৰ বটলত পানী খাব নালাগে তোমাৰ- একদম বেয়া। মানে এইটো- ওৱান টাইম আৰু এবাৰে ব্যৱহাৰ হ'ব লাগে। তাৰমানেটো বাৰ বাৰ ব্যৱহাৰ হ'ব নেলাগে, একবাৰ ব্যৱহাৰ- পেলাই দিব লাগে। বাৰ বাৰ বৱহাৰ কৰিব নালাগে, এইটো মই পাইছোঁ। উম, তেনেকুৱা আৰু তোমাৰ এই নিউজতো ডক্তৰ বিলাকে কয় দেখোন তেনে- ইণ্টাৰভিউ বিলাকত। তোমাৰ- সেইবিলাকত কয় মানে যে প্লাষ্টিকৰ বস্তু বেছি ব্যৱহাৰ কৰিব নালাগে। তাৰে পিছত তোমাৰতো এইবিলাকটো আছেই, শাক-পাচলিটো আছেই তোমাৰ। আজিকালিতো ঘৰটোতো তোমাৰ ঔষধ পাতি মানে তোমাৰ- স্প্ৰে দিয়ে, ইনজেকচন মাৰে। তোমাৰ- তোমাৰ এই ব্ৰয়লাৰ চলা বিলাকক-
আজিকালি ইনজেকশ্যন মাৰি ডাঙৰ কৰি দিয়ে বুলি শুনিছোঁ। হয় নেকি?
অঁ, সেইটো আগৰ পৰা চলি আহিছে সেইটো। অঁ, ব্ৰয়লাৰকটো আগৰ পৰাই সেই - আমি জানো ন চাম ওচৰতে আছে দুই, চাৰিজন বন্ধু আছেই। থাকিলে তোমাৰ তাৰমানে তাত- মানে ইনডেকচন মাৰি দিয়ে মানে ব্ৰইলাৰটো ডাঙৰ হোৱাৰ কাৰণে মানে। তুমি ভাবা ব্ৰইলাৰ চৰাই এটা আনোতে ইমান মান হৈ থাকে সৰু হৈ থাকে। সিহঁতে কেইমাহত ডাঙৰ কৰি দিয়ে চাৰি পাঁচ মাহৰ ভিতৰতে ডাঙৰ কৰি দিয়ে।
হয় হয়।
ইমান ডাঙৰ কৰি দিয়ে দুই তিনি কিলোৰ চৰাই এটা কৰি দিয়ে সিহঁতে।
অ', সেই বিলাকে ত আমি খাই মানে আমাৰ
কৰি দিয়ে। হয় এইটো মাছ মাছবিলাকত কিবা হয় তোমাৰ তাৰে পিছত শাক পাচলি এইবিলাক মাৰে স্প্ৰে দেখিছো তোমাৰ আজিকালি ধানৰ তোমাৰ সাৰ তোমাৰ বেয়া আৰু তোমাৰ সৰিয়হ সৰিয়হত তুমি তোমাৰ আমি দেখ দেখিছো কি বস্তাই বস্তাৰ সাৰ আনে।
হয় ঠিকে কৈছা মানে এই ধৰণৰ খাদ্
তোমাৰ গাঁও বিলাকতো কৰে।
অঁ'-অ',
হয় কোৱা।
মানে এই ধৰণৰ খাদ্যবিলাক খাই আমাৰ শৰীৰটো মানে একেবাৰে মানে কমযোৰ হৈ গৈছে। আগতে চাবা মানুহ বিলাক মানে কিমান শক্তিশালী আছিল আজ আ ৰে মানুহ বিলাকে প্ৰায় আঠ আঠ দহ ঘন্টা হাল বাইছিল। ইমান ৰ'দত ভূই ৰুইছিল। গতিকে আজিকালি মানুহবোৰ আমি অকমান মানে ওলাই গলে আমাৰ মূৰ ঘূৰাই বিভিন্ন ধৰণৰ সমস্যা বা বেমাৰে দি মানে তুমি কলাই সৰু- সৰু ল'ৰা ছোৱালীৰো বেমাৰ হয় গতিকে এই ধৰণৰ সমস্যা বিলাকৰ খাদ্য বস্ ফালৰ পৰাই হৈছে আমি মানে সঠিক মানে যি খাদ্ দ্যৰ পৰা যিখিনি পাব লাগে ভিটামিন সেয়া নাপাওঁ
হয়-হয়। হয় সেইটোে খাদ্য মোটামুটি এক নম্বৰ তোমাৰ খাদ্যটোয়ে একদম আমি ভেজাল খাদ্য খাইছো এতিয়া চব ভেজাল খাদ্য ভাল খাদ্য নাইয়েই তোমাৰ এক নম্বৰ এইটো আৰু দুই নম্বৰী এই বাচন বৰ্তন এই বিলা এই গেছ ব্যৱহাৰ কৰো। তাৰেই পিছত তোমাৰ এইবিলাক এই এক্সাৰচাইজ নকৰো তোমাৰ। বেছি খোজ নাকাৰো এইবিলাক
হয়।
তোমাৰ মানুহে ঘৰতে বহি হেৰি কৰি থাকে খোজ চোজ নাকাৰে
একেবাৰে ঠিক কথা কৈছা উম গতিকে মই আমি কি চা আমাৰ এই শৰীৰ স্বাস্থ্যটোৰ প্ৰতি যত্ন লোৱাটো অতি দৰকাৰ আৰু নোৱাৰি উম মানে আজিকালি কি হৈছে মানুহে মোবাইল ফোন ত আহাৰ পাছৰে পৰা সামাজিক মাধ্যমত মানে ইমান সময় কটায়। গতিকে নিজৰ স্বাস্থ্যটোৰ মানে সময়ত খোৱা-লোৱা কৰা বা পানী খোৱা এনেকুৱা ধৰণৰ মানে কামৰ পৰা মানে তেওঁলোকে গুৰুত্ব নিদে কেৱল মোবাইল ফোনটোতে মানে বেছি সময় কটোৱা দেখা যায়। কি কবা এই ক্ষেত্ৰত।
হয় মোবাইল ফোনটো ব্যৱহাৰ কৰে দিয়া সেইটোতো আৰু হৈয়ে গেছে আৰু এতিয়া আৰু এৰাবতো নোৱাৰে মানে। তোমাৰ এইটো আৰু বহুত ব্যৱহাৰ কৰে ৰাতিলৈকে তোমাৰ ব্যৱহাৰ কৰে। আমাৰে হৈ গেছে এনেকুৱা আমি এতিয়া ব্যৱহাৰ কৰো তোমাৰ ৰাতিলৈকে। আমি নিজে পাৰা নাই এৰাবা সেইটোয়ে আৰু তোমাৰ ৰাতি শুৱালৈকে ৰাতিপোৱা উঠাৰ পৰাই। তেনেকুৱাকে মানে ব্যৱহাৰ হয়
এ ইয়াৰ ইয়াৰ ফলত মানে তোমাৰ এই টোপনিৰো বহুত ক্ষতি হয় যিহেতু আমি এজন মানুহে সাতৰ পৰা আঠ ঘণ্টা দৈনিক শুব লাগে বুলি কয়। গতিকে এই মোবাইল ফোনটো মানে চলোৱাৰ পৰা টোপনিও আমাৰ ক্ষতি হয় আৰু মানে মানুহে কিমান সময় ব্যৱহাৰ কৰি পায় মানে তেওঁলোকৰ হাতত নাথাকেই এঘাৰটা, বাৰটা, এটা, দুটা বজালৈকে মানে মোৰ কিছুমান লগৰ আছে তেওঁলোকে এনেকে ব্যৱহাৰ ব্যৱহাৰ কৰে যাৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ মানে বহুখিনি বেয়া হৈছে।
হয় হয় মানে হয় ৰাতিলৈকে মোবাইল টিপি থাকিলে তোমাৰ পিছদিনা কেনে লাগিব তোমাৰ গা বিলাক ভাল নালাগিব। অ টোপনি টোপনি লাগি থাকিব কাৰণ ৰাতিটো টোপনিটো ক্লিয়াৰ নহয় মোবাইল টিপি থাকিলে দুটা বজাত গ'লে যদি মোবাইল টিপি থাক এ মোবাইল চাই থাকে তোমাৰ চাই থাকিলে কেইঘন্টা সময় তেনেকৈ টোপনি ক্লিয়াৰ নহলে আৰু তোৰ বেমাৰ দেখা দিবই। কাৰণ তোমাৰ এইবিলাক পানী চানী পানী পানীবিলাকো ভাল পানী খাব লাগে তোমাৰ অলপ
হয়, পৰিষ্কাৰ পানী হে মানে পৰিষ্কাৰ পানী খালেহে মানে মানুহৰ কিন্তু নহলে পানীৰ ফলতো কিন্তু বহুতখিনি বেমাৰ হয় বুলি শুনিছো।
হয়, পানীৰ ফলতো বহুত বেমাৰ হয় মানে তোমাৰ আজিকালি পানীটো ভাল চাফা পানী খাব লাগে ফিল্টাৰ পানী খালে ভাল অলপ।
হয় হয় ঠিক কথা কৈছা, আ এই আমাৰ এতিয়া মানুহবিলাকৰ চাবা আগতে আমাৰ ককা-আইতাহঁতৰ বয়স মানে তেতিয়া দিনত গড় আয়ুস বয়স প্ৰায় মানুহ বোৰ এশ বছৰ, নব্বৈ বছৰ জীয়াইছিলেই আজিকালি চাবাচোন আজিকালিৰ মানুহবোৰ প্ৰায় তোমাৰ সত ষাঠি সত্তৰ নাপায়েই তেতিয়া বিভিন্ন বেমাৰত পৰি ঢুকাইয়ে। গতিকে ভাবিছোৱা কিমান মানে এই কেইদিনতে আমাৰ সময় সলনি হৈ গ'ল এইবিলাকৰ ফলত।
উম, আচৰিত মানে তোমাৰ এই
টিনকেউ ঠিক নাই।
আজিকালি তোমাৰ হেৰিটোও বেছি হৈছে নহয় মানে দৰৱ পাতিটো বেছি খাই তোমাৰ কিবা এটা হ'লে সৰু সৰু বেমাৰ হ'লে দৰপ খাই দিয়ে, মেডিচিন খাই দিয়ে মানে আগতেতো খোৱা নাছিলোঁ। সেই কিছুমান বস্তু নিজে ভাল ভাল পাই যায়, তোমাৰ এতিয়া নহয় কিবা জ্বৰ হ'লেও, চৰ্দি লাগিলেও তোমাৰ, চৰ্দি লাগিলেও টেবলেট খাই দিয়ে, অলপ জ্বৰ উঠিলেও খাই দিয়ে টেবলেট।
এ ঘৰুৱা উপায় বিলাকে দি মই ভাবোঁ প্ৰথমতে এই খাব লাগে। যেনেকুৱা আগৰ কিবা মানিমুনি হওক, আমাৰ বহুত তো ঔষধি উদ্ভিদ আছে নহয়। সেইবিলাকেদি মানে যদি ঠিক নহয়, তেতিয়া মানে ঔষধৰ ফালে যাওঁক। কিন্তু আৰম্ভণিত তে মই ভাবোঁ, যিবিলাক ধৰা খালে আমাৰ কোনো মানে ছাইড ইফেক্ট নাই হয় নে, এতিয়া ধৰা মানিমুনি, ব্ৰাহ্মিশাক এইবিলাক খালে কোনো আমাৰ একো নহয়। সেইবিলাক খাই ঠিক কৰবা লাগে বুলি ভাবোঁ। তুমি কি ভাবা?
আচ্ছা দিয়া, ৰাখিছোঁ আজি পিছত কথা পাতিম ইয়াৰ বিষয় দিয়া। অহ ঠিক আছে।